হেল্ল' অ শুনিছো তুমি। শুনিছা।
অহ শুনিছো দিয়া। ়
কি কৰি আছা।
এ এনেই মোবাইলতে কিবা এটা চাই আছিলো।
অহ। মই এনেই মোবাইলত। সটোকে পিটিকি আছো কিনো কৰিমা ভাত খাম অলপ পাছতকৈ।
অহ।
তাকে মোবাইলত বোলো চাও আৰু কিবা কিবি। স্কুলৰ ল'ৰা ছোৱালী বোৰ দেখি। দেখিলে নিজৰ স্কুল পঢ়া দিনলৈহে মনত পৰে ন।
অ হয় দিয়া।
তাকে চাই আছো চাই থাকোতেই মনত পৰিলে হয় এতিয়া আমিও বোলো সৰু আছিলো এটা। টাইমত এতিয়াতো এতিয়া আমি ডাঙৰ হৈ গ'লো আৰু।
কৰি থাকিলে আৰু মানুহে।
উম। হয় দিয়া আৰু স্কুলত পঢ়া দিনবোৰ কেতিয়াও ঘূৰি নাহে। স্কুলত নাইবা। কলেজত সেই দিনবোৰ যে সেইটো টাইমত আমি বেয়া পাওঁও বুলিবা এই এইবিলাক পঢ়া শুনা দিন। তেনেকে ভাবো কিন্তু যে লগ। লগৰ কেইজনীৰ লগত যি। খিনি আমি মানে ফূুৰ্ত ফাৰ্ত কৰিছিলো ন। সেইখিনি দিন আমাৰ। আৰু ঘৰা পাম নে কোৱাচোন কে।
সেয়া কেতিয়াও নাপাও ন কিমান ভাল লাগিছিলে আগতে থাকি। আৰু মানে স্কুলৰ সময়খিনি নি নিচিনা সময় বেলেগ হ'ব নোৱাৰে আৰু
উম কেতিয়াও হব নোৱাৰে।
এতিয়া মনত পৰি থাকে এতিয়া মনত পৰিলেওনো কি হব ন আকৌতো ঘূৰাই নাপাও সেইখিনি সময়ত
এতিয়া সেই দিনকেইটা মানে ঘূৰাব নোৱাৰি আৰু এইটো অসম্ভৱ হৈ গৈছে আৰু
অহ আগতে বেলেগ বেলেগ স্কুললৈ লৈ যায় খেল খেলাবলৈ কাৰণে
উম অ এতিয়া মই তেনেকে খেলত গৈ নাপাৰো বাৰু বাৰু কিন্তু স্কুলত যে ফিল্ডত যে দৌৰাই দৌৰিছিলো বাও বেছি নদৌৰো দেই মই কিন্তু পুৰা মানে সনকে পেট বিষাই আগতে দৌৰিলে
উম ই আমাৰ স্কুলত শংকৰদেৱ খনত তেতিয়া মানে হেৰি নাছিল যে ওচৰতে মানে ফিল্ড নাছিল যে এ তেতিয়া বেলেগ খেলপথাৰত লৈ যায় যে এই ট্ৰেইন ৰাস্ত টো পাৰ কৰাই পেলায় লৈ যায় সিখনলে
অ লৈ যায় যে তাত লাইন পাতি পাতি যে লৈ যায় গোটেই সোপাকে
অ মই যে এবাৰ ইয়া পেনী এটা পিন্ধি গৈছিলো কিবা হেৰি নিচিনা অনুচচাৰ্য মোক কৈছিলে কি বোলে অ এইটো মহাদেৱৰ পেনী বোলে
মহাদেৱৰ পেনী
উ তেনেকুৱা নিচিনাই লাগে লাগে পেনীটো কিন্তু খালি কুলা আৰু অ ইয়া সেই কি ৰঙৰ এইটো হাতী কালাৰটো কি বুলি কয়
মানে গ্ৰে টাইপৰ
অ সেই তেনেকুৱা অকমান অকমান মানে চমকা চমকি আছে সেই তেনেকুৱা পিন্ধি গৈছিলো সেইকাৰণে কয় মোক তেনেকে
হয় দিয়া সেইবোৰ দিনে ভাল আছিল
মই সৰুতে শকত আছিলো ন ভাল কে দৰিব কৰিব নোৱাৰো তেতিয়া এয়া ৰশ্মি কি হৈছে তাৰপিছত মানে সেই মোক মানে মৰমতে তাত মাতে যে তেনেকে ৰশ্মি বুলি সেয়া কোনে মানে কয় আৰু বা কি হ'ল তাই লাষ্টৰ ফালৰ পৰা মানে প্ৰথম হৈছে বোলে
লাষ্টৰ ফালৰ পৰা প্ৰথম বুলি কয় ন
উম।
হয় দিয়া।
হা।
কি যে হ'ব। সেইবোৰ দিন তথাপিও মানে কেতিয়াও পাহৰিব নোৱাৰা দিন আৰু সেইবোৰ কি কম আৰু। সেনেকুৱা দিনবোৰ জানো এৰিব পাৰি কেতিয়াবা কোৱাচোন? লগৰবোৰলে মনত পৰিলে এ মানে এতিয়া চব মানে, নিজৰ কামে কামে মানে ব্যস্ত হৈ গল ন। কোনেও তেনেকে সময়ো দিব দিব নোৱাৰে। বহুতদিনৰ মূৰত ফোন কৰো যদি দিও মানে তেওঁ মানে থাকে আৰু ন, আগৰ নিচিনা কিছুমানে ভাল নাপাবও পাৰে ফোন কৰিবলৈ সেইকাৰণে ফোনো নকৰো বা কাকো। কিন্তু তাত তথাপিও বেয়া লাগে মনত পৰে সেইবোৰ দিন আগত
মানে কেতিয়াবা সিহঁতৰ, অ সিহঁতৰ মানে আমাৰ ফোনত যেতিয়া হোৱাটছএপত দিছে যেতিয়া দিয়ে সিহঁতক যেতিয়া দেখো তেতিয়া মানে আগৰ দিনবোৰ মনত পৰি যায় আৰু।
উম, হয় দিয়া।
দুখো লাগে কেতিয়াবা কান্দিব মন যায়।
হুউ হয় দিয়া, স্কুলৰ আগতে ৰহা শংকৰদেৱতটো আমি বহুত পিটন খালো দেই। বহুত পিটে, বাপ ৰে বাপ তেতিয়া বহুত খং উঠে কিন্তু এতিয়া সেইবোৰ মনত পৰিলে ভাবো একো নাই পিটন খিনিয়ে ভাল আছিলে। তেনেকে ভাবো আৰু।
সদায়তো ন মানে পিটন নাখাও ন তাতকে দুদিন পিটন খাওঁ তাৰ পিছত বাকী কেইদিনো আমাৰ ধুনীয়াই যায়। আকৌ টিফিন বনাই আনিব লাগে। চবে ভগাই কৰি খাওঁ, বাৰটা বজাত।
কিমান ভাল লাগে ন তোমাৰ বস্তু খিনি মই অকমান খাব পাওঁ মোৰ বস্তু অকণমান তোমাক মই শ্বেয়াৰ কৰোঁ। এইবোৰ দিন সলাব নোৱাৰি বহুত ভাল, বহুত ভাল। সেনেকুৱা দিনবোৰ কেতিয়াও ঘূৰা নাপায় আৰু নিজৰ মানে ল'ৰা ছোৱালী হলে দেখিমেহে আৰু যে বোলে অ, অ এনেকুৱা দিন এইকেইটা
সিহঁতক আমি বুজাবই লাগিব যে তহঁতে এতিয়াই ভালকে ইটোৱে সিটো লগ ধুনীয়াকে থাক পিছত
অ মইতো এতিয়া জাকে পাওঁ মই মানে তাকে মানে সৰু যোনেই নহওঁক মানে মই সেইটোৱে বুজাও যে বোলো স্কুলৰ দিনকেইটা বোলো নিচিনা স্কুল হওঁক কলেজ হওঁক মানে পঢ়া শুনাৰ দিন কেইটা নিচিনা সোণালী দিন নাই এইকেইটা দিন মানে একদম পুৰা মানে মন ভৰাই লোৱা। পিছত নেপাবা আৰু। পিছত চাবাচোন বি এ পঢ়া দিনকেইটা। যদি মানে ভাল মানে বন বান্ধৱী আছে বন্ধু বান্ধৱী যদি নাথাকে তেতিয়া কিন্তু যাবলৈ অনিশ্চাই লাগিব দিয়াচোন।
এ এতিয়া মোৰে কে তেনেকোৱাও অনিচ্ছা লাগে যাবলে।
পঢ়িছিলা। ভাবাচোন সেইকেইটা দিন তোমালোকে কিমান ভাল পাইছিলা ন
কিমান ধুনীয়াকে লগ মানে ক'লে যেতিয়া মানে নাযাওঁ আমি স্কুলখনলে তেতিয়া বহুত বেয়া লাগে।
সেইটোয়ে চিন্তা কৰা স্কুলত নগৈ পেলাই দুখ। দুখ লাগে তুমি ভাবাচোন কিমান তেতিয়া হ'লে উম ভাল আছিলে
এতিয়া কলেজ খনলৈ গৈ থাকিলেও গৈ থাকিলেও এই কিমান নু কলেজ যাম বাদদে নাযাও এনেকোৱা
উম
এইবিলাক বস্তু মানে পাহৰি ব নোৱাৰি ন আগতে মানে সেই ভোজন কৰা সময়ৰ আগত ভোজন মন্ত্ৰ গাবই লাগে তাৰপাছত আকৌ ৰা ৰাতিপুৱা গৈ পেলাই প্ৰাৰ্থনা গাব লাগে দীপ জ্যোতি কিবা কিবি আ আকৌ সেইখিনিতো সেইখিনি আকৌ স্কুল যেতিয়া ছুটী হয় সেইখিনি সময়তো আকৌ প্ৰাৰ্থনা গাব লাগে। এটা পিছতহে ঘৰলৈ আহিব পাৰি। মানে এটা এটা সংস্কাৰ আৰু শংকৰদেৱৰ স্কুল কিখনৰ।
সেইবোৰ দিন নাহে আও নিদিয়ে কোনো কাৰণত সেইবোৰ নিদিয়ে আৰু তেনেকোৱা মানে আমি। নপঢ়িলো ন বেলেগ স্কুলত গতিকে মানে ইমান বুজি নাপাম বেলেগ স্কুলৰ বিষয়ে।
উম বেলেগক সুধো নহয় তোহোতৰ কি একো নোগোৱাই নকয় নেকি আমাৰচোন একো নোগোৱাই ডাইৰেক্ট বোলে ক্লাছ কৰে। এইটো শুনিলে মানে বেয়া লাগে আৰু ন'। কাৰণ, আমি ইমান খিনি পাইছোঁ। অ'! খালি ক্লাছটো উম, মানে মনটো অকমান ধুনীয়া মনটো মানে, ভক্তি ভাৱলৈ আনি পেলাই যেতিয়া মানে, আচাৰ্য, আচাৰ্য খিনিয়ে ক্লাছ কেইটা আৰম্ভ কৰে তেতিয়া বহুত ভাল লাগে ন'!
অ'! কিমান ভাল লাগে তেতিয়া। মোৰ তাকে মই মানে ভাবোঁ আৰু বোলো এনেকুৱা দিনবোৰ, মই যেতিয়া শংকৰদেৱৰ দুদিনমান মই স্কুলত গৈছিলোঁ ন। এ তাতে যে টিচাৰ গৈছিলোঁ। তেতিয়া মানে ইমান ভাল লাগে মনত আকৌ আগৰ দিনবোৰৰ নিচিনা প্ৰাৰ্থনা কৰাই মেলে। কিন্তু কেনেকুৱা ধুনীয়া লাগিছে যে বা আজি মই ইয়াতে শিক্ষয়িত্ৰী হৈছো য'ত নেকি মই এটা এটা সময়ত পঢ়িছিলো এ মানে এইসকল মানে শিক্ষকৰ পৰা
নাই আও পৃথিৱীত।
মানে যিসকল শিক্ষকে আমাক পঢ়াইছিল ন সেই সেই সকলৰ লগত একেলগে বহি মানে বেলেগক পঢ়োৱাটোৰ নিচিনা মানে ভাগ্য বুলিয়ে ক'ব লাগিব দিয়াচোন। মিতালী আচাৰ্যাহঁতক।
অ মানে নি আমাক মানে যোনে পঢ়াইছে তেওঁলোক। লগত বহি পেলাই আমি মানে পঢ়াৰ সুযোগটো পাইছো আমি
উম হয় দিয়া আমি মই যে তেতিয়া কৈছিলো তেতিয়াতো আমাৰ মানে শংকৰদেৱৰ মানে আহঁত গুৰি শংকৰদেৱৰ আও হা হা বা চবতছে মানে প্ৰথম মানে মানে বেটছৰ দাদা এজনো আছিলে তাতে আমি চিনি নাপাওঁ বাৰু বহুত ডাঙৰ হয়। কিন্তু সেই দাদাজন জনোৱা আছিলে। অ এতিয়া এইবোৰ দিন আৰু ঘূৰি নাহে বাৰু জীৱনত
ঘূৰি নাহে আৰু এতিয়া এতিয়া ব্যস্ত হৈ থাকিলেও কেতিয়াবা মনত পৰে অ নোৱাৰো আৰু দিয়াচোন সেইবিলাক পাবলে।
অ এতিয়া আহ লগৰ ছোৱালী গোটেইবোৰ এতিয়াতো আৰু বিয়াই হ'ল বহুত বিয়া হ'ল। অ বহুতৰ ল'ৰা ছোৱালীও তেনেকুৱা হৈ গল আৰু আমি নিজেও বিয়া হলোঁ, অ বহুতৰ ল'ৰা-ছোৱালীয়ে পঢ়িছে এতিয়া।
উম।
অ এতিয়া এনেকুৱা দিন হুহু আহ বাকি খোৱা ব পোৱা নে কি খালা তুমি?
কি খুৱাব, নাই কৰাই মায়ে বনাই আছে।
উম! তুমি খালা নেকি?
নাই মই খোৱা নাই খাম হে।
অ'! কি বনাই আছে আজি?
ৰাতি বিশেষকে নিৰামিষে বনাই বাৰু।
উম!
তাকে কিবা বনাইছে। মই চোৱাই নাই, চাবলৈ যোৱাই নাই। মই বাগৰিয়ে আছোঁ মানে। গধূলাৰ পৰা আবেলি টাইমত অলপমান বাহিৰত বহিলোঁ। অলপমান আজি বৰষুণ দিলে। হয়। ঠাণ্ডা, ঠাণ্ডা বতাহো দিলে। ভাল লাগিছে আজি বতৰটো। গৰম নাই। মানে, আজি
মই ওলাই গৈছিলোঁ দুপৰীয়া টাইমত। দুপৰীয়া নহয় মানে, বেলা। সময়ত আও থ্ৰেডিং কৰি আহিলোঁ গৈ। পাৰ্লাৰত গৈ পেলাই।
ভালে কৰিলা!
আজি মানে, ইমান মানে গৰম লগা নাই যে, সেইকাৰণেহে ওলাই গৈছোঁ নহ'লে নগ'লো হয়।
উ, হয় দিয়া। গৰমটো নাথাকিলেহে ওলাই যাব পাৰি। নহ'লে মানে উম, নোৱাৰি একদম, ওলাব নোৱাৰি বহুত!
হা!
গৰমটো দেই।
উম!
বাকী তোমালোকৰ পৰীক্ষা কেতিয়া শেষ হ'ল, জানোঁ?
নাই। সেই হোৱাও আছে দুটামান।
অ
পঢ়াই হোৱা নাই একো বেছিকে বন্ধ দিলে পঢ়িব মন নাযায়
হয় দিয়া তুমি হেৰি অ চাৰি বছৰ হৈ গৈছে ন তোমালোগৰ চাৰি বছৰে কৰিবানে
অ চাৰি বছৰে কৰিম আৰু প্ৰথম বেটছ বুলি কৈ দিও আৰু
হয় দিয়া। মানে এইটো নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰে হয়। যে তুমি তোমাৰ মন নগ'লে তুমি নকৰিবও পাৰা তিনি বছৰ কৰিও মানে ওলাই দিব প পাৰে ন বাকী মানে এক্সটা যে এবছৰ বছৰটো যে থাকে সেইটো মানে কি কৰাই, তেতিয়া হ'লে যদি নকৰিলেও হয়
মানে হেৰি যোনে যোনে বি এড কৰিব, এম এ কৰিব সেই তাত মানে এবছৰটো ফিল আপ কৰি দিয়ে সিহঁতে। এতিয়া এইটো এবছৰত মানে অ' আৰু বি এড কৰিলেও এবছৰহে হ'ব
এবছৰতে মানে দুটা এতিয়া মানে বি এড কৰিলে দুবছৰ হয়। আৰু এম এ কৰিলে দুবছৰ, চাৰি বছৰ কি নহয় এনে চাৰি বছৰ নৰ্মেলি কৰিলে কিন্তু মানে তোমালোকৰ যদি অ' তুমি যদি মানে এতিয়া এই তো যদি কৰি দিয়া তেতিয়া মানে সিহঁত স হেৰি সিহঁতকেইটা মিলাই পেলাই মানে দুব এবছৰ, এবছৰ হে হ'ব দুবছৰ হে পাবা আৰু বি এ, এম এ এবছৰ পাবা বিএডো এবছৰ পাবা
অ' মানে এতিয়ালৈকে এই কথা চথাখিনি পাতি আছে, তেতিয়া লৈকে আহি যাব মানে, যেতিয়া আমাৰ এবছৰ কমপ্লেট হ'ব, তেতিয়া আহি যাব।
গৈ ইছ্যু হৈয়ে যাব। তেতিয়া হ'লে লাভে হোৱা জান জীৱনৰ পৰা যদি তুমি দুবছৰ বছৰ এটা বাচি আছে তোমাৰ অ' এবছৰে আৰু এবছৰ এটা তোমাৰ বাছি আছে তেতিয়া হ'লে
অ' মানে এবছৰ আঁতৰি যায় নহয়, মোৰ মৰিব মন নাই মানে এবছৰৰ যদি মই ৰেহাই পাওঁ
যিয়ে নহওক মানে এবছৰ তুমি ৰেহাই পাই আছা জীৱনত
উম-উম।
নহ'লে ট'টেল চাৰি বছৰ হৈ যাব।
উম।
ভাল হে, তাকে কৰি থাকা।
এতিয়া কিন্তু আমাৰ মানে অসুবিধা কাৰণে আমিয়ে প্ৰথম প্ৰথম যে কি কৰিম, কি নকৰিম আমাৰ মানে নিজৰ একো আমি বুজি নাপাম, বা আমাক মানে এতিয়া প্ৰফেচৰ বিলাকে বুজাবলৈ কাৰণেও সিহঁতেও মানে তেওঁলোকেও মানে নতুনকে পাইছে ন বস্তু বিলাক হে লাহে লাহে হৈ থাকি যে আমাৰ চব
উম গৈ থাকিব আৰু তেনেকে লগে লগে মানে গৈ থকা যাব আৰু চবে বুজি বুজি, অঁ ঠিক আছে দিয়া ভাত পানী খোৱা গৈ, উম উম উম।